শুনিছনে?
অ', শুনিছোঁ ক কি কৰিছ? মই বহি আছিলো। সেই ৰিটেণ কাম এটা কৰি আছিলোঁ। অডিঅ'টো শুনি পেলাই অডিঅ'টো শুনি পেলাই তোৰ লিখিব লাগে।
ইংৰাজী নে কি?
আছামিছ।
আছামিছত?
অ',।
পাইনে?
পাই আৰু অলপ চলপ ইমানতটো বুজি নাপায়। পথাৰলৈ গৈছিলি নেকি? লিখিছো আৰু লিখিছো আৰু।
পথাৰলে মানে গৈছিলোঁ, আজি কি হ'ল হেৰি বোকা দিয়া কথা বোকা দিলে বাৰু। মানে, আমাৰ ৰাতিপুৱা তই যে কওঁ, তই তিনটাতে যাওঁ। আমাৰ ৰাতিপুৱাই যাব নোৱাৰি। মানে কি গম পাৱ নে, আমাৰ মানে গুৰুৱে দিয়ে যে।
গৰুৱে আকৌ বোক
গৰুৱে বাই-বাই সেই আজি সেয়া দছটা বজাত তই যে ফোন কৰিছিলি। তাৰ পিছত তাৰপিছতে ভাত চাত লৈ গৈছো হা পথাৰলৈ। এই, তাৰ পা বোকা দিয়াই নাই নহয়। হাল বাবা এডৰা বাইহে আছে।
উম।
বহুত দীঘল দীঘল খালি। বোকা কেইটা বহুত দীঘল দীঘল। তাৰ পৰা কি কৰিলো এইডাল ৰ'দত ভাত চাত লৈ গৈছো। তাপা মই ভাত তাত দিলোঁ, মইয়ো তাতে ভাত খালোঁগে। মই, মানে, ঘৰত কাম বন কৰি, মোৰ ভাত খাবলৈ, মানে, নোৱাৰিলোঁ, আৰু গৰমত
উম।
তাত ছাতি এটাও নিনিলোঁ। একদম ৰ'দতে, ৰ'দত ভাত খাইছোঁ। মোৰ আজি অৱস্থা বেয়া হৈ গৈছে। তাৰপা, সেয়া বোকাটো নিদিলে, বাবাইক লৈ এতিয়া ঘৰলৈকে যানে। হ'লে, গুচি আহিলোঁ। সেয়া এতিয়া ঘৰলে আহিলোঁ। তাৰপা গা পা ধুই আজৰি হ'লো। এতিয়ালৈকে সেই পথাৰলৈ এনে এইদাল ৰ'দত নো কেনেকে যাবি বাৰ?
আমাৰ দিব আৰু তিনদিন মানৰ পিছত, বোকা একেলগে দুবিঘা দি দিব।
অ', তাৰপা তহঁতৰ ট্ৰেক্টৰেহে দিয়ে।
ট্ৰেক্টৰে একেলগে দুবিঘা দি দিব। সাত দিনত আদায় ছয়দিন সাত দিনত আদায় কৰি দিব। লাগিব।
হা?
আগতীয়াকে কঠিয়াবোত
কেইবিঘা-কেইবিঘা?
দুবিঘা।
বিঘা কেনে আদাই কৰিবি?
ছয় দিন সাত দিন লাগি যায়।
ভাইটি ৰোৱেগে নাই?
ভাইটিয়ে ৰুবলৈ নাযায়, তেনেকে ভাত বনাই।
আমাৰ আকৌ, আমাৰ লোৱায়ে
অ'।
আমাৰ লৰাই কি একদম কঠীয়া মানে কঠিয়া তাকৰ এদাই হৈ যায় বুলি কঠীয়া। কঠিয়া নিদিয়ে। দিয়ে মানে ইমানো নহয় আৰু এই কঠীয়া নি দিয়ে তাৰপা গোটেইখন একদম আগুৰি মেলি লৈ আহে নহয়, একদম পাৰিবোৰ দীঘ মানে ব দীঘলকে ৰুই পিনি
ৰুব পাৰে।
ই, সি, ত‌ই তাৰ কথা এতিয়ালৈকে ভাল জনাই নাই, এদিন এধাৰ অকলে ৰুলে গম পা।
হে ভগৱান।
ন, তাক মানে আমাৰ ঘৰত থাকিলে গম পাবি এতিয়ালৈকে তাৰ কথা বুজি পোৱা নাই তহঁতি।
অ', ইমানকে মানে তাৰ কথা নুশুনো যে।
সেইটোৱে বস্তুটোতো বেলেগ আছে।
আমাৰ পোৱালি পথাৰত বোকা দিয়াৰ পিছত তই অকল চকু কেইটাহে দেখিবি আৰু।
অ'।
গোটেইটো ম'হ পোৱালি ইয়াত চবে ম'হ পোৱালি বুলিয়ে কয়।
আমাৰ সি গামোচা এখনো ফুলত নলয়।
অ'।
তাৰপা তোৰ কৈছোঁ ন বোকা আৰু বোকা যেনিবা আজি পাচ ধৰা পাচ দৰা পৰা তেনেকে আমি ঘৰলৈ নিদিয়ে। আৰে তিনদ ডাঙৰ ডাঙৰ অকণমান।
উম।
তই যিমানে ৰ'দ নিদিয়, তই সেই তিনিটা এটাই নহয় সেই তাই আহিব নাই অকলে?
শুনিছনে?
অ'।
পোৱা মানে এদিন এই আমাৰ মাহীহঁতৰ ঘৰত হেৰি আছিলে বাৰ্থডে আছিলে
অ'।
ঘৰতো এঘৰ পাৰ হয় নহয় জানো ওচৰতে আৰু ঘৰ।
অ'।
হেৰি মা টো আহিব নোৱাৰে, মাটো ধৰ পথাৰলৈ ৰুবগে নোৱাৰে। বাবাই- বাবাই হাল বাই এডৰা এটা দি দিলে আমি চব বাৰ্থডেলে আহিলোঁ এঘাৰ তা এঘৰাটালে ৰুই পেলি বাৰ্থডে খাবলৈ গ'ল নহয়। মামা কোনো মানুহে মানে তাত কি নকবা আৰু ধেত। তেৰি মামাৰ ঘৰ মানুহে আচৰিত পাইছে আও।
ইমান সৰু ল'ৰাটোৱে ইমান মা সি ৰুলে আঁচৰিত পাবই মানুহে।
এই মাটি ৰোৱাই নহয়, কঠীয়া কেনেকুৱা তোলে বুলি ভাবিছ?
কঠিয়াও তুলিব পাৰে।
আমাৰ ঘৰত নিদোঁ অ, সি নিজে কৰে কিনো আহিলে জানো সি পেটত থকা পা মানে আমাৰ খেতি এ হেৰি নহয় জানো? সেইবোৰ তাপ হেৰিত সোমায়ে আছে নে কি নাজানো মায়ে কঠিয়া অ', মায়ে কঠিয়া আখী তোলেহি দহ আখী তোলে।
নাখাও, ভাতটো যে নবনাও মোৰ ভাত
সেইয়াই মানে তেনেকুৱা।
মই এফালে গলোঁ ৰ'দতে।
কোনফালে।
অলপ ওলাই গ'লো কাম এটা আছিলে। তাৰ পৰা আহি পাওঁ মানে তো মোৰ মূৰটো ফাটি যাওঁ ফাটি যাওঁ কৰিছে আৰু আহি বে কভাখন পাৰি মাটিতে পৰিছোহি।
অ'
তাৰপিছত জুচ অলপ খাই মেলি।
আমাৰ এইকেইদিন আকৌ কাৰেন্ট, আমাৰ এইকেইদিন কাৰেন্ট চাইন নাই নহয়। কি হৈছে গ'ম পাওঁ নাই।
আমাৰ আছে বাৰু।
মানুহে এঘৰত কিবা চলাৰ নে কি বহালে।
অ'
তাৰপাৰ। মানে কিবা কাৰেণ্টটো টানিছে নে কি জানো আমাৰ গোটেই গাঁওখনত পা এতিয়া ভল্টেজ নাই নহয়।
ভল্টেজ অ' আমাৰ ইয়াতো হৈছে ভল্টেজৰ প্ৰব্লেমটো।
অ'
ইমান বেছি নহয় হ'লেও মানে হৈছে।
তাৰ পৰা এতিয়া এতিয়া মৰিবলৈও ফেন নচলে।
উম।
মই মানে সেই ভাত চাত দি আহি। এই কাপোৰ ধুলো কাপোৰ ধুই এই ভাত চাত দিয়া কাঁহী বাতিবোৰ ধুলো। তাৰ পৰা গা পা ধুই আজৰি হৈ অকমান পকাখননত পৰিলো নহয়। মই একদম মোৰতো কেনেকুৱা হ'ল। গ'ল নহয়, মই তাৰপৰা ইহঁতৰ ঘৰলে হ'লে আহিছো মোবাইলটো অকণ চাৰ্জ দিবলৈ।
কাৰেণ্ট নায়ে নেকি তহঁতৰ?
কাৰেণ্ট আছে ফেনখনন মৰিবলৈও নচলে।
অ' একে একেবাৰে নচলে মানে।
অকল লাইট কেইটা জ্বলে।
অ' আমাৰ ইয়াতো ভল্টেজৰ প্ৰব্লেম কিন্তু আমাৰ চলিছে বাৰু।
কালিলৈকে বাৰু ফেনখন চলিছিল। কিন্তু ভল্টেজ ইমান নাই কিন্তু আজি যে দিনটো হেই এইটো কি ফেনো নচলা হ'ল মানে মানুহবোৰ এনেকুৱা দিগদাৰ হৈছে।
ৰাম এই গৰমত ৰাতি গৈছে মোৰ সেই আহি পেলাই ৰ'দ। ৰ'দত মোৰ মুখখন কেনেকুৱা পুৰিছে নহয়।
উম।
মই শুনিছো সি ভোৰস হাত ধোই পেলাই।
এহেতেও খুৰি আছে নেকি?
এতিয়া উঠি লয় আগফালে বহি আছোহি। আমনিহে লাগিছে আৰু তহঁতৰ বোকা কেতিয়া নিদিয়ে।
ৰ আমাৰ আমাৰ মানে তেনেকে ধৰিব পৰা নাই, আজিয়ে অ' কাইলে যে নিদিব তেনেকে কম বাৰু।
অ' আমাৰ মানে বোকা দিয়াৰ পিছত মই যাব নোৱাৰোঁ সেই আমাৰ। একেলগে দুইবিঘা মান দি দিয়ে যে দুবিঘা, দুবিঘা। এনেকে দি দিব আৰু চাৰিবাৰ।
উম।
তেনেকে আদায় কৰি দিব। তাৰপিছত, সেই সমানে ৰুই আহিব লাগিব যে।
এইটো কি আবেলি হ'লেও আমি গুচি যাম।
অহ'
হয় নাই।
আমাৰ আবেলিও আকৌ নহয়, আমাৰ মানে এদিনত তিনডৰা এফাল তিন। ডৰা তেনেকে ৰুই দিওঁ নহয়।
তহঁতেই তহঁতেতি ৰাতিপুৱা চাৰিটাতে ধৰ বলৈ নাযাও
অ, চ, নটা মানলৈ গুচি আহ'?
নটামানক আকৌ আবেলি একেবাৰে চাৰিটা মানত
অ, আবেলি এডৰা আৰু একবেলা দুডৰা দুডৰা এফাল তেনেকে ৰুই থৈ আহো পিছবেলা এডৰা ৰুই দিও
উম। মানে যদি আবেলি নগলেহেতে আমিতো আবেলিও যাব পাৰো একো কথা নাই নহয় আমি দুজনী ৰাতি ধৰ অকমান সন্ধিয়া আজিকালিিতো ধৰ চাৰে ছটালৈকে আন্ধাৰ নহয়।
অ,
তাত আহিলেওনো কি প্ৰব্লেম হ'ব?
তেনেকে পাৰি হলেও মানে
তহতি আক আবেলিও ৰ
আমাৰ আবেলিও ৰোৱা হয় যে সেইকাৰণে
মই মই আমাৰ এইকেইদিনত মই আবেলি যাব পাৰিলো মই আকৌ আবেলি ৰুবলৈ নাযাও যে অক যিকোনো এবেলাহে যাওঁ।
আহ,
কিন্তু আকৌ সেই পাঁচটা বজাৰ পৰা মোৰ আকৌ টিউচনটো আছে নহয়।
অ তহঁতে আবেলি ৰোৱকে নে কি মায়ে ৰোৱেগে?
আমাৰ মায়ে পুতুৱে ৰুয়েগে।
অ, আমাৰ ভাইটিয়ে ভাত বনাই মই আজি হে চিলিণ্ডাৰ বুক কৰিছোহে পৰহিলেহে ল'ম চিলিণ্ডাৰ।
বুকিং কৰিলি? তাৰপা ইটো আইডি আহিলে জানো?
তি-দুঘণ্টাৰ ভিতৰতে আহিছে।
অ, আমাৰ যে, আমাৰ গেছৰ কাৰ্ডখন, এই হেৰি, এহঁতৰ মাকে মাকে, সেই হেৰি এইটো বুকিং কৰিলে। কিন্তু সেইটো আই দিয়ে, কি নামটো? জে এন চি চি নে কিবা এটা?
ইন্ধন।
বুকিং কৰাৰ পিছত, যে, আৰু কিবা এটা আহে।
অঁ, ৰেফাৰেন্স নম্বৰ।
অ, সেইটো অহা নাই যে। কিনো আহিলে নে কিনো, মোৰ চোৱাহে নাই।
মোৰ কিন্তু দুঘণ্টাৰ ভিতৰতে আহিছে। মোৰ, মানে, মই গৈছিলোঁ ফোন নম্বৰটো চেঞ্জ কৰিবলৈ আগ অ, মাৰ নম্বৰটো আছিল। সেইটো ৰিচাৰ্জ নাভৰাওঁ এতিয়া। সেই ফোন নম্বৰ চেঞ্জ কৰি আহি, মই তাতে মিছ কল দিছোঁ। ঘৰ আহি পোৱাৰ এক ঘণ্টামানৰ পিছত, মানে, মোৰ ৰেফাৰেন্স আইডি আহি গৈছে। এসপ্তাহৰ ভিতৰতে মই ল'ব পাৰিম।
তই পাৰিবি, তাকে ইহঁতৰ মাকে এতিয়ালৈকেৰিটো অহাই নাই যে গেছ লৈ প নাই মই আজি আকৌ সুধিব লাগিব।
মই পৰহিলৈ লৈ ল'ম। আমাৰ জৰাবাইৰ পাল চিলিণ্ডাৰ খতম হৈ যায়। মই সেই এফ চি আইৰ ওচৰতে গৈ ল'মগৈ। হ'ল, অলপ দিন মায়ে খৰিতে বনাই আছিলে। এতিয়া, পথাৰলৈ যোৱা কেইদিনত খৰিত নোৱাৰি, নহয়।
নোৱাৰি দে।
দুফালে দুটা প্ৰেছাৰ তুলি দিলে, হৈ গ'ল, আৰু। দহ মিনিটত।
উম',
অ, মাক, মানে, সেই বৌহঁতক কাইলে নে পৰহিলে বোকা দিব নেকি? আমাৰ বোকা দিয়াৰ আগতে, বৌহঁতৰ অলপ ৰুই দিবলৈ কৈছে।
আহ',
তাৰপিছত, মা তালৈ গুচি গ'লে, মইতো কোনো প'ধেই জুইত বনাব নোৱাৰোঁ। সেইটো মোৰ দ্বাৰা নহ'ব।
ময়ো, ময়ো, ময়ো নোৱাৰোঁ, মই লাগিলে মায়ে কয়, তই যে ভাতকেইটাও নবনা। মইও লাগোঁ। মই গেছত বনাওঁ, বাৰু।
আহ।
হেই, মানে, জুইত মোক যিমানেই খতিয়াল ল'ব লাগে, মই নোৱাৰোঁ আৰু।
মোৰনো, আমাৰ সেই এতিয়া পথাৰকেইদিন, চব গেছতে হ'ব।
লাগিলে, গেছত। লাগিলে, গেছত মই দিনে-ৰাতিয়ে বনাই খুৱাম, চবকে।
উ।
য'ত, ন
মোৰ সেইটোৱেই, জুইত নোৱাৰোঁ, ইমান গৰমত।
উম, উম।
এইদৰে, বৰ অশান্তি লাগি যায়, মাৰ ম চোৱা, হালও দেউতাক লগাই দিওঁ। জুই কৰা চাই থাকিব লাগে। মই উঠাইহে দিওঁ, দেউতাক লগাওঁ, ভাইটিকো লগাওঁ।
এতিয়া, কিবা ঠাণ্ডা এটা খাবলৈও ফ্ৰিজটো নচলা হয়। মানে, এনেকুৱা অশান্তি নহয়।
দুটা, দুটা কেম্পা।
উম।
এতিয়া, মই আহোঁতে লৈ আহিছোঁ। দুটা ভেটটো কাম কৰি আছে, মানুহে। চবেই ভাগ কৰি-মেলি খাইছোঁ।
তহঁতৰ ভাল, হঁ? ক'ত আছে যে? আমা, আমাৰ দোকানত আছে, আৰু। ওচৰৰ দোকানখনৰ আছে, বাৰু। কিন্তু আমি আকৌ যাবলৈ নাই যে।
অ, তহঁতৰ নিজৰ দোকানতেই আছে, আৰু কি চিন্তা, বাৰু?
চিন্তা এটা, ফ্ৰিজটো নচলিলে, কি?
সেইটো হয়, আমাৰ ইয়াতো ম, আজি অনা ঠাণ্ডা নহলে ভালকে কাৰেণ্ট নাছিলে যে দিনত। মই যোৱাও, আগে, আগে। এইহে কাৰেণ্টটো আহিছে ভালকে ঠাণ্ডা নহলে তেনেকে আনি পেলাই। সে অকল কেম্পাটোহে খাওঁ, কেম্পা, স্প্ৰাইটটো।
উম, উম।
তাৰ বাহিৰে একো নাখাওঁ। সেইটোকে আনি পেলাই আমি ঘৰত থকা কেইটাই ঘৰত ওলাবি।
আহ।
ঘৰত থকা কেইটাই ঘৰত থ, কৈছিলো মই চাওচোন বুলি কৈছিলো। ইহঁতে এজনীও মাক জীয়েক দুইজনী চোৱা।
কালি টোপনীয়া, টোপনাই মই চকু মেলা নাই চকু, চকু। দি বুলি কথা পাতিছো মই যে ফোন কৰিছো। ছিলো ৰিছিভ নকৰিলি।
চাইলেণ্ট কৰি থয় শুইছো। মানে মই তই ফোন কৰিবি বুলিয়ে চাইলেন্চ কৰিছো, মোৰ টোপনি যোৱাপিছত ফোন আহিলা মোৰ বহুত। খং উঠে অ, তই ফোন কৰিম বুলি ফোন কৰি কৰিবি বুলি মই জানো।